হেল্ল'
কি খবৰ
মোৰ ভাই তোমাৰ
উম ভালে কি কৰি আছা তুমি
মই যে এতিয়া দিিন গৈ আহি বিশ্বনাথ বাগৰি আছো তুমি
অ হয় নেকি এ মইো বিশচনাাত যা আৰু ভাত খোৱা নাই ভাত খামেই এতিয়া যা
আচ্ছা আজি কি বনালা তুমি
এই আজি কণী বনালো পনীৰ চব্জি আৰু অ পনিৰ চবজি আৰু এই ভাত বনালো তুমি
আচ্ছা মই ৰুটি আৰু অলপ আলুৰ ভাজি বনাইছো দৈৰ লগত খাইছো এইবিলাকে
অ আচ্চছা আচ্চছা
অ অ তোমাৰ মানে কি দিনাৰ অলপ কি লেট কৰা নেকি
অ অ এই আমি অলপ দেৰিকে কৰো এই দোকানৰ পৰা আহে ন ভাইটি বিলাক চব আহ়িলে একেলগে সৰুো আমি
আহ
বাকী ফুৰিব নোযোৱা নেকি ইমান দিন হ'লচোন আমি লগেই হ নাই
এইটোৱে ভাবি আছো ব'লাদিন আমি চব ফ্ৰড ডিচকাছ ফুব যাও।
অ, ইমান ধুনীয়া - ধুনীয়া জাগা এইবিলাক নতুন নতুন পাৰ্ক বিলাক এতিয়া দেখিছা ন ক'ত যাবা এনেক টফল যাবা নে বাৰ্কত যাবা।
পাৰ্ক নে ৱাটাৰ ফল ন এইমাৰ ৱাটাৰ ফলত গৈ বেছি ভাল লাগিব নেকি? অ - অ। মানে কি বলা চব মিলি অ, এই - এইটো মই ভাবিছো যাবা নেকি যদি ফুৰি আছা বল।
ফুৰিব - ফুৰিব যোৱা জাগা বহুত আছে খামৰেগা আছে। টি গাৰ্ডেন যাব পাৰা। গৰভংগা যাব পাৰে এ বহুত ধুনীয়া - ধুনীয়া জেগা।
অ - অ।
ইটো বোলে অ, পাৰ্কৰ বোলে পইচা ল'ব জানা ন এতিয়া
এইকেইদিন ইমান ন আগতে গৈছিলে যে এপ্ৰিলৰ পৰা ল'ব কেতিয়াৰ পৰা ল'ব ইমান দিন ফ্ৰী আছিল এতিয়া ল'ব চাগে।
উম
এনেই অ - অ এইটো ৰিভাৰ ফ্ৰণ্ট টো ব্ৰহ্মপুত্ৰ ফে তোমাক ভাল লাগে নেকি?
এ মই - মই যোৱাই নাই একবাৰ - একবাৰ গৈছিলো মই কিন্তু শান্তি এতি আছে তাতে কিন্তু। উম, কিন্তু আৰু তোমাৰ গ- গুৱাহাটীত তোমাৰ গুৱাহাটীত ইমান ধুনীয়া- ধুনীয়া সুধিছে নহয়, বাপ। পাৰ্ক বিলাক উজন বজাৰ
অ- অ -অ -অ, ইটোতে টো কৈছো ভাল নালাগে। মোক যাই গৈছিলো অলপ ভাল লাগা নাই।
অ- অ, আকৌ নাৰেংগী আৰ্মি কেম্প পাৰব এটা টি গাৰ্ডেন।
অ - অ এইটোত গৈছো। অ- অ গৈছো। তাততে যাম নেকি যাবা নেকি? এবাৰ ব যাও চব।
পাৰি যাব। কিন্তু স্কুটি লাগিব স্কুটিতে যাব পাৰিবা।
অ -অ তোমাৰ লগত আছে নেকি?
শাৰী চাৰী - শাৰী চাৰী পিন্ধি কেনে যাব পাৰিবা। একদম ধুনীয়াকে ফটো উথাব পাৰিবা।
এ কেম্পৰ ভিতৰৰ পৰা যদি যাই ন। তোৰ যদি পুলিচে চেক কৰি কিং কৰাৰ আৰু সুধিব আমাক।
এ, একো নকয়, তুমি গ'লে হল বাছ।
আচ্ছা, এনে এতিয়া ক'ত ফুৰিচা? চাই এতিয়া গুৱাহাটীত এনে ক'ত -ক'ত ফুৰি চায় কেইদিন?
মই, এই তোমাৰ টি গাৰ্ডেন গ'লো এই। নাৰ্গী আৰ্মি কেম্পৰ চন্দ্ৰপুৰ গলো অলপ। পানী খেতি গলো। তাৰ পিছত তোমাৰ, গৰভংগা গৈছো। মই এ এক বছৰ হলেতো। খামৰেঙা গৈছিলো। তাততে বগৰী টাইম বগৰী আছিল ন এইটো টাইমত। এতিয়াতো পানী চানী হৈছে। তুমি পানীতো বহি কেনে ব'টিং কৰিব পাৰা তুমি। ধুনীয়া- ধুনিয়ীয়া জাগা আছে। এই ম'ম, বাহ ইমান টেষ্টি ম'ম বাহ। এই ট্ৰাইবেল মানুহ ন ই ইমান টেষ্টি বনাই। জ্বলা জলা দি কিনে একদম। তাৰ পিছত মেগি খাইছিলো মই। বহুত টেষ্টিকে বনাই। ভাল লাগে খাই কেনে।
অ, আচ্ছা খাইছো বৰু ভাল লাগিছিল। খাইছো। চবে ইমান ভিৰ থাকে তাতে।
উম, কিন্তু প্ৰাইজ বিলাক ভালে আছে। বাজেট ফ্ৰেণ্ডলি।
অ -অ চব ভাল মানে মানে কি ক তাৰ চাৰাউণ্ডিং ইনভাইৰনমেন্টটো ভাল লাগে। মানে পুৰা শান্তি লাগে আৰু। মানে কি ফ্ৰেণ্ডৰ লগত যাই যদি আমি পিক অ, তুলিছো। শুনিছোঁ। আমি যদি চ অ- অ পিকনিক কৰিব। এতিয়া কৈছোঁমানে আমি গাৰলছ নিজৰ, মান ফ্ৰে যাই তাতে মিনি পিকনিক কৰিব পাৰো। বহুত ভাল লাগিব। আৰু ফটো -চটো তোলা ভিডিঅ' চিডিঅ' বনোৱা। আৰু তো মই নাজানো। ইমান গুৱাহাটীত এক্সপ্ল'ৰ। কৰা নাই।
উম, গুৱাহাটী কিন্তু বা বহুত বা গ্ৰথ কৰি আছে। একদম ন বাহিৰৰ -বাহিৰৰ পৰা মানুহ আহি আছে। তাতে
অ- অ
উম, পাৰ্ক বিলাক খুলি আছে। বা ধুনীয়া ধুনীয়া জাগা। এতিয়া আৰু এই খোপাত। কিবা খুলিছিল নহয় এ।
কয় নাই- নাই। আজি লোকে যোৱা নাই। ইমান ভাবো যে যাম। ৱাটাৰ পাৰ্কত মোৰ মানে যাব একবাৰ ইচ্ছা আছে।
উম, এই বোলে খানাপাৰতো আছে। বোলে এটা
অ, এইটো আৰু এইটো গ্ৰীণলেণ্ড।
কিবা
অ, গ্ৰীণলেণ্ড- গ্ৰীণলেণ্ড আগতে মানে গ্ৰীণলেণ্ড নাম আছিলে। এতিয়া তাক। বোলে চবে কৈ আছে যে ড্ৰিমলাইণ্ড কৰি দিছে।
অ, হয় নেকি। তাতেও গোলে এই বৰফ চৰফ আছে বোলে।
অ অ চব মানেটো থাকেটো ফজিলণ্ আমাৰ এইটো লোক পখাৰ অলপ আগত ন বালাজীৰ ওচৰত এটা ফ্ৰজলেণ্ড বুলি আছে
উম আৰু সিটো খুলিছে নহয় এই জাম মাৰিব পাৰি যে তাতে কি বুলি কয় অ এইটো অ পুন'
তাতে বহুত প্ৰাইজ আছে অ পাৰ পাৰ্চন থাউজেড ৰুপিজ এনট্ৰি ফিজ থাউজেনড ৰুপিজ
আৰু ইমান ডাঙৰো নহয় সৰুৱে হয়
অ এইবাৰ নাই মানে কি বা ভিতৰৰ পৰাটো মানে বাহিৰৰ পৰাটো সৰুৱে দেখা যায় ভিতৰত যাই চোৱা নাই বাৰু কেনেকুৱা
উম এনে অসমৰ বাহিৰত ক'ত ক'ত গৈ পাইছা তুমি
অসমৰ বাহিৰতো যোৱা নাই এতিয়া জাষ্ট ৰিচেন্টলি মেঘালয় গৈছিলো চেৰাপুঞ্জী ঘূৰি আহিছো উম বহুত ভাল লাগিল তাতে যাই অ অ বহুত থাক কিন্তু আমি এইটো টাইমত গৈছিলো ন মেয়ৰ টাইমত গৈছিলো একেবাৰে বৰষুণ নাছিল ইমান এইটো আছে ইমান ৰ'দ আচিল মানে কি ঠাণ্ডা জাগা বুলি গমেই পোৱা নাই পুৰা ৰোড ৰোড ব
তাতে কিন্তু ভাল লাগে কিন্তু গৈ গৈ কেনে উম মইও গৈ পৈছো এই শ্বিলং পিক এইবিলাক তাৰ পিছত ৱাৰ্ড লেক এইবিলাক গৈ পাইছো শ্বিলঙৰ তুমি আৰু এই বৰাবানীৰ ওচৰত তুমি
ফটো- চত তুলিব পাৰে অ কৈছো যে শ্বিলঙত মানে কি তাতে ৱাজলেককৰ ওচৰত অ অ বহুত
তাতে আৰু এই নাও বিলাক চলি থাকিব মই ভাল লাগে ইমান শান্তি তা আৰু চেৰি ব্লচম সেইটো হ'লেতো আৰু ভাল লাগে
অ অ কেতিয়াবা ব'লা আমি চব ফ্ৰেণ্ডএ ডিচকাচ কৰি এনেকে ওলাও
উম উম আৰু তাতে যাব পাৰে জান ন এই মিনি পেহেলগাম যিচিনা আছে উ সেনেকুৱা আছ
অ এইটো কত আছে?
এই বৰাবানী বৰাবানী তোমাৰ এই কি কয় উমিয়াম লেক যে আছে তাৰ এই অলপ পিছতে এটা ৰাস্তা আছে সেইটোদি যাব লাগে লু মেৰিজ বুলি নাম হয় ইমান ধুনীয়া বা পুৰা মিনি পেহেলগাম এনেকুৱা নালাগে যে মই গুৱাহাটীৰ বাহিৰত আছো এনেকুৱা লাগ একদম উম গৈছিলো মই লগৰ কেইটাৰ লগত বহুত ধুনীয়া যেতিয়া মানে ফেমছ হোৱা নাই নাছিল যেতিয়া ফেমাচ হোৱা নাছিল সেইটো টাইমতে গৈছিলো মই এতিয়াতো মানুহ গম পাইছে অলপ অলপ অ বহুত ধুনীয়া তমি পিকনিক চিকনিক কৰিও পাৰা একদম ধুনীয়া কে তাৰ পিছত ঘোৰা বিলাক আছে তাৰ পিছত এই বহী কেং একদম মজা একদম ভাল লাগে ভিউটো চাই কিনে তাতে কলে তুমি আহিবই মন নাযাব
আহ অ এইটো হয় মই যেতিয়া তিনি দিনৰ কাৰণে গৈছিলো মেঘালয়ছি লং ইমান ভাল লাগি যে আহিব ইচ্ছাই নাই মানে তাৰে নেচাৰ ইমান ভাল ইমান ক্লীন ক্লীন চিটি টো মানে কি ইমান ভাল লাগে
চাফা সেইকাৰণে তোৰ চবতক ক্লিননেছ চিটি সেইটোৱে হয় মেঘালয়ৰ এটা আছে ন
এটা তুমি নহয় জাবোৰৰ প্লাষ্টিক নাচাবা ৰা্স্তাত
তাতে মানে আৰু বেম্বুৰ সেইটো বনোৱা আছে ন ডাষ্টবিনটো বেম্বুৰ হয়
অ অ
ভাল লাগিয় চাই কেনে মানে এই ইয়াতে আৰু গুৱাহাটীত মাহ যাত্ৰা কৰি থখে ন
বহুত ব্ৰিজেছ চিজে চ আহাইছা নে ইমান ইমান পিক পেলাই থয় চবে যতে ততে জেবেৰা অ
এ আৰু ক'ত ক'ত গৈৈছো মইতো গৈছো এ ইয়াত ত মইতো ভূটান গৈ পাইছো এই বিয়াত গৈছিলো এটা
আহ ব
ভূটান গৈছো নেপাল গৈছো তাৰ পিছত এই বৰপেটা গৈছো যোৰহাট গৈছো তাৰ পিছত এই ৱেষ্ট বেংগল গলো দাৰ্জিলিং মমো খালো ইমান ভাল লাগিল নহয়
তাতে মানে কি হ'ল এ কামছিলে এনেই ফুৰিব গৈছিলা
এনেই ফুৰিব গৈছিলো আমি
অ অ এ অ ইয়াতি খানাপাৰাতে এটা ো ম'মৰ দোকান আছে জানা এ মান অ এইটো কেন্দ্ৰবিদ বিদ্য়ালয়ৰ স্কুলৰ একেবাৰে অপজিট চাই চাইডত কি নাম আছিল দোকানৰ পাহৰি গলো ফেমচ হয় টো বহুত ফেমাচ হয় দোকানটো
অ এতিয়া আৰু এপাৰ ফুলিছিল নহয় ঠিককালিট বুলি সেইটোে বহুত ভাল লাগিছিল লিট্টি আৰু এই চিকেন দ নাই নাই মই শুনিছোে যছ
মইো
এই আৰু সেইটো ক'তছে এই আয়া বিদ্্যাপীঠ কলেজ সেইফালে আছে অ
চৰ অ অ মোৰ ভণ্টিতে বিচন দিছো মাগিছোৱা এই তই লিটিকাছিল নো কিন্তু এইটোিটো মোক খাবৰ ইচ্ছা আছে একবাৰ
অ সেইটোয়েতো কিবা বেলেগে মানে
আহ অ
মানে মাথা আছে আৰু আজিকালি মানুহৰ যি মানে ওলাই দিয়ে আৰু আৰু মানুহতো ইয়াৰে নহয় ন উম আচ্ছা শুনাছো ন মই ফোন মাৰি আছো আৰু ৰ'বা বা ভাত খাইলে অলপ
অ অ ঠিক আছে দিয়া অ বাই